কোৱা।
কি কৰিছা?
কি কৰিবা অ বহি আছো এনেই গৰমত।
কিবা-কিবি খালা নে নাই?
নাই খোৱা, তুমি?
মইও নাই খোৱা বাৰু। কিনো খাবা ন?
একো খাবও মন নাযায় গৰমত।
খোৱা নাই
আইচক্ৰীম ক পা খাবা?
কিয়? মানে তোমাৰলোকৰচোন ছোৱালী মানুহৰ একদম ফেভৰেট হয় আইচক্ৰীম।
ফেভৰেট, ফেভৰেট।
তে তোমাৰ নহয় নেকি?
হয় ফেভৰেট, এনেই ওলাই যাব ইচ্ছা নাযায় ন।
এলাহ।
এলাহ, এলাহে খাই দিছে বুইছা।
তাকে, বাকী কি কৰি আছা এতিয়া? মানে মানে পঢ়া-শুনা। ধৰা কিবা কৰা নেকি? নে সেইটো সুধিছো আৰু।
মই মানে যোৱা বছৰ ডিগ্ৰী দিছিলোঁ। চ এটা চাবজেকত এৰিয়াৰ লাগিছে মোৰ।
অ।
যেনিবা মই কমপ্লিট কৰিলোঁ পলিটিকেল ছাইন্সত।
পলিটিকেল চাইন্স? কোন কলেজ?
তেজপুৰ কলেজ।
তেজপুৰ কলেজ? তেজপুৰ কলেজত মইও পঢ়িছিলো। মই মই আছিলে মোৰ যোগাৰ আছিলে, তেইছত কমপ্লিট হ'ল বাৰু মোৰ।
তে তুম হা?
তোমাৰ কি ঘৰ তেজপুৰ?
জানিছা দিয়া। কিয় সুধি আছা তে?
অ, হয় দিয়া। তেজপুৰ কলেজটো তেজপুৰে হ'ব বাৰু।
উ
বাকী কোৱা। বাকী কোৱা। চাহ-তাহ কি?
খাম আও। লাইটটো, লাইটটো জাষ্ট আহিছে মানে।
অ। ফুৰিব কৰিব যোৱা নাই ক'তো?
ফুৰিব ক'ত যাবা? কাৰ লগত যাবা? গৰমত ক'ত ফুৰিম কোৱাচোন?
এনেই ওলাই যাবা আবেলি। সেই কল পাৰ্কৰ ফালে, তাৰপিছত উজম পুখুৰী পাৰ্কৰ ফালে।
তাকেহে এ লগ এটা হলে ভাল লাগে দিয়া গৈ পেলাই।
অ, সেইটো হয়।
অকলে অকলে কাৰ লগত যাবা?
অকলে গ'লে বাৰু বৰিং লাগে। লগ হ'লে ভাল লাগে আৰু।
লগ এটা অ লগ এটা হ'লে খেলি থাকিলো অকল ত যি যি আছে ওলাইছে এতিয়া একদম নতুনকে।
উম, উম। নহয় এটা কথা, গৰমত ঘৰৰ পৰা ওলাই যাব
কৈছাহে নে এই জাষ্ট অলপ আগতে মানে আমাৰ কালি ভাওনাৰ মানে শেষ ৰাতি আছিলে। ত আজি ড্ৰেছ বোৰ ঘূৰাব লাগে ন? এ মই নাযাওঁ, মোৰ ভন টিজনী তাই কাপোৰ দিবলৈ যায় মানে।
অ, অ।
ৰ যাবি নেকি? মই কৈছো মই নাযাও দেই। কাপোৰ পিন্ধিব একেবাৰে মোৰ ইচ্ছা নাই গৰমত। ত অকলে গ'লগে। গৰমত মন যোৱা নাই যাবলে।
কি তুমিও তুমি কি ভাওনাত পাৰ্ট লৈছিলা নেকি?
মোক লব কৈছিলে সেইটোৱেটো। চবে সেইটোহে সুধে মানে আমাৰ গাঁৱতো। মানে দিছিলে। কিন্তু মোৰ মানে অসুবিধা কিছুমানৰ কাৰণে ল'ব নোৱাৰিলো। একো নহয় দিয়া। এইবাৰ যাওক আৰু যোৱা বছৰ যদি ভগৱানে ভালে ৰাখে পাৰ্ট এটা ল'ম, ট্ৰাই কৰিম।
উম, ট্ৰাই কৰিবা অ বেয়া নহয়।
উ গাঁৱৰ ভাওনাখনত গাঁৱৰ মানুহেই পাৰ্ট ল'ব লাগিব।
অ।
কোন আহি
সেইটোতো হয়য়ে বাৰু ন। একচলি এইবিলাকে এই গাঁও বিলাকতে আছে আৰু অসমীয়া সংস্কৃতিটো বছি। বাচি পেলাই, বেলেগতটো নাই আৰু।
ভাল লাগে ইয়াতে। ভা ভাওলৈ ভাল লাগে। বছৰেকৰ মূৰত এবাৰ আহে।
উম। তোমালোকৰ এইফালে, তোমালোকৰ এইফালে অৰুণাচল ওচৰ হয় ন?
নহয় মই এইটো যোৱাও নাই, শুনাও নাই। কোন ফালে ওচৰ হয়, নাই যোৱা। কাৰ লগত যাবা? মানুহ নাই।
বাকী প্লেনিং কি? মানে কিবা চাকৰি, বিচনেজ!
তাকেহে, ভাবিছো এম এটো কৰি লওঁ।
ক'ত কৰিবা?
হু? আমি ইয়াতে কৰো নেকি, দৰঙত। তাকে।
কৰিব পাৰা, বেয়া নহয় দৰঙত। কৰে কিছুমানে।
ৰ দৰঙতে কৰোঁ নেকি?
নহবা এটা কাম কৰা। ডি এল এড, ডি এল এড, বি এড দি দিয়া এণ্ট্ৰেন্স। অ, এপ্লাই গ'ল এতিয়া। এপ্লাইয়ো গ'ল বাৰু এতিয়া।
হুম, দেউতাই কৈছে প্ৰথমতে এম এ টো কৰি ল, তাৰ পিছত বি এডটোৰ কথা চিন তই কৰিবি।
এম এ, বি এডটোতকে এম এ মানে এম এ কৰাতকে বি এড বেছি বেটাৰ আৰ মোৰ মতে দেই। বাকী কথা বাৰু নাজানো। কাৰণ এম এ কৰি একো নাই। দুবছৰ ৱেষ্টে হয়।
হুম।
বি এড হ'লে মানে কি আৰু কাৰণ বি এডৰ কাৰণ তোমাৰ ডিগ্ৰীয়ে লাগে। এ এম এটো ধৰা যোনে নিট দিব ধৰা জে আৰ এফ লৈ সিহঁতে বি এম এ কৰে আৰু।
হুম, তেনেকুৱাই কিবা-কিবি এটা লম। যোনটোত মানে এম এটো কাম আহে। এনেকুৱাতে কিবা লম কাম অথলে যাব নিদোও মানে পঢ়াটো।
অ সেইটোৱে তেনে এইবাৰ চাকৰি তাকৰি ওলালে এপ্লাই কৰি দিবা।
উম কিবা এটা কৰিব লাগিব।
উম।
গৰমতে মানে ইমান খজুৱাইছে নহয় কেবাৰ গা ধোবা নহয় ক'ত ঠিক নাই আৰু।
অশান্তি লাগি যায় অ।
কাখন গৰম হৈ গৈছে জানা শুই থাকিবও নোৱাৰি এনিটাইম। পকাতে পৰি আছো মানে গৰম হৈ গৈছে পকা।
উম।
ঠাণ্ডা হোৱা নাই আৰু। শুই আছো ন অথনিপা গৰমেই শুই আছ-
তাকে কিমান? মানে পৰি থাকিবা হান মানে কৈছোং মোবাইল টিপি টিপি আমনি লাগে।
আমিতো আমিতো আমিতো ভাবাচোন ভিতৰতে আছ- তৌ ফেনৰ কোবত দেউতাহঁতে পথাৰত কাম কৰে।
একদম ভাবাচোন দুপৰীয়া ৰ'দত কেনেকুৱা লাগে।
হয় দিয়া দেউতাই কৈছে এবাৰ গৈ পেলাই চাবি তহঁতে ভিতৰত শুতেই ইমান গৰম লাগি গিছে আমি এতিয়া বোলে পথাৰ টিকা ফতা ৰ'দ দত একো নিপিন্ধকে হাল বাই আছো।
এই যে এই পথাৰত যে আমাৰ ৰুমৰ ভিতৰত যোনটো গৰম লাগে। সেই সেইটো পথাৰ সেইটো গম নালাগে, গম পোৱা এ এটা এটা ধুনীয়া বতাহ আহি থাকে। কিন্তু কষ্টও হয় ব- গৰম তলৰ পৰা গৰম ভাৱ আহে, কিন্তু মানে ঘৰতকে তাম ইয়াৰ আমাৰ ঘৰত ক হয় জানে গোপ গোপ পিয়া এটা গৰম মাৰে সেইটো মো- মুকলিত আকৈ সেইটো নহয়। মুকলিত গম লাগিলে ফি ফিয়া এটা বতাহ আহি থাকে।
উ সেইটো কৈছে দেতায়ে। তাতহে থাকিবলৈ বেছি
কি তোমালোকৰ এইফালে কি, কি হাল বাই খেতি কৰে নে কি? মানে গু গৰুদি খেতি?
গৰু নাই নহয় নহয় ট্ৰেক্টৰ।
টেক্টৰে তুমি কলা আকৌ বোলে দেউতাই কৌ বোলে কি কৰিছিল বোলে হা হাল বাইছ-
অ মানুহ লগাই আমাৰ দেউতাই নকৰে তেওঁ গাইড কৰে মানে।
অ অ।
মানে অসুখ থাকে ন দেউতাই নোৱাৰে।
তাকে।
উম কষ্ট উপায় নাই আগৰ পৰা কৰি অহা মানুহ যে। নকৰিলেও থাক-
নকৰিলেও নোৱাৰে অ বছৰমোৰত খেতিটো। এইটো ফূৰ্তি আৰু ন।
কয় ইমান কষ্ট কাৰ কাৰণে কৰিছো পিছত গৈ পেলাই কৰে এই নোৱাৰো থাকিবলৈ। মানে কৰেতো নিজৰ খিনি কৰে, ত বেলেগৰো কৰে মানে।
অ সৰহকে কৰে।
নে আৰু বেছিহে থাকে যে আৰু অকন কৰিব
হম হম হম হয় দিয়া থাকেই আগৰ মানুহৰ খেতি কৰাটো বহুত চবটো।
চখ আছিলে ভালো পায় পথাৰ গৈ পেলোৱা মানে মা দেউতা এনি টাইম পথাৰতে গৈ থাকে।
অ পথাৰে আও।
পাৰি
উম।
আমি ভিতৰত থাকিয়ে গৰম পথাৰ কিমান গৰম হবতে তাতো ফেনো নাই।
সেই বাপৰে পথাৰত আৰু তোমাৰ পথাৰ বোকা খুবা মাটি খোবা তোমাৰ গৰম গৰম উঠে। মালি নেকি কেনেকুৱা লাগে চাগে। এ কষ্ট কৰা মানুহে পাৰে। চবেই নোৱাৰে খেতি কৰিবলৈ। আৰু দিনক দিনে গৰম ডালো বাঢ়ি আহিছে নহয়।
মানে ইমান গৰম দিছে। কৈছো কি মানে মানুহ বিলাকে কেনেকে থাক থাকিব এতিয়া খুব নেমু চৰবত, পানী খাব লাগে, বুইছা?
উম, আমাৰ নেমু এগাল মান আছে। কৰা খোৱাহে নহয় আও। আমাৰ নেমু আছে এগাল মান। চিঙাও নহয় খোৱাহে নহয় এলাহ, উম।
ঘৰতে ওচৰত মানে ঘৰ এখন আছে। ঘৰৰ পোৱালিকেইটা এনেকা চোৰ নহয়। গোটে আমাৰ যোনখিনি বা বাঁহ দিয়া আছিলে, ভেটা। চব ভাঙি ভালে জানা জুই অ জুই জলাই খালে। অ আমাৰ যি যি খেতি লাগে সিহঁত চিঙি চিঙি বোলে ৰ কেৰাহীটো পাত তহঁতে। মই সিহঁতৰ মেৰৰ পৰা কি লাগিছে লৈ আহোগে।
এনেকুৱা চৰিত্ৰ।
এনেই
এনে এনেকুৱা মানুহৰ এ এনেকুৱা মানুহৰ উন্নতিও নাই নহয়।
নাই, নাই, উন্নতি নাই। নাই, নাই। ডাঙৰ ল'ৰাটোৱ মদ খাই খাই অটো চলায় টেম্পু চলাই আকৌ, কিন্তু উন্নতি এতিয়ালৈকে হোৱা নাই। সেই যেনেকাকে তেনেকাই আছে আও। চাৰিটা, পাঁচটা পোৱালি। মানে ভাল ঘৰ এটা বুলিবলৈ নাই। তাক তাকেহে ইমান বেয়া কা ইমান বেয়াকে গালি পাৰে দেউ ইমান খিনি মানে চোৰৰ নিচিনা কাম কৰে।
খুজি ল'লেই হ'ল যে নেমু দুটা দি দিব চোন গৰম পৰিছে কোনে কোনেটো নিদিব চবেই দিব হয়নে? চবেইতো দিয়ে। তেতিয়া বোলে গৰম পৰিছে দাদা বোলে নিমু কেইটামান দিবচোন। কেক কিনিমগে আপ আপুনি দুটামান দিবচোন। কিয় নিদিব দি আহিবটো।
দিবটো, সিহঁতে কি কৰে ভেটাখন ভাঙে মানে যোনখন জেগা থাকি যায়, পোৱালি কেইটা সুমিয়াই দিয়ে মানে ভিতৰলে।
মানে পোৱালি কেইটা ধ ধ্বংস কৰিলে এক্চলি। অন্য কথা একো নাই। পোৱা পোৱালি কেইটা স্বভাৱ বেয়া হ'ল।
উম, মাকজনীয়ে মাকজনীয়ে কি কৰে জানা? সিহঁতৰ হেৰি এটা আছে, ছাগলী এটা আছে। ছাগলীটো আমাৰ মেৰৰ ফালে সুমিয়াই দিয়ে খাবৰ কাৰণে। অ ইচ্ছা কৰি সুমিয়াই দিয়ে তাৰপিছত কয় কি ছাগলীটো কেনেকে সোমাল জানো? উলিয়াই দিয়কচোন এনেকে কয়। ইয়াত সোমাব কেনেকেনো ডাঙৰ এলেকা।
ডাঙৰ মানে কি ঘৰৰ পৰা কিমান দূৰ?
ঘৰৰ পৰা কিমান দূৰ বুলি কওঁ এতিয়া মই তোমাক। আছে বেছি দূৰ নহয় বাৰু।
কোনে দিছে? ঐ চুপ। কোৱা। জান খোৱা লৰাটোৱে পথাৰেদি গৈছে। পইচা দি অ আছে অ। ঐ আহ, আহ, আহ। আহ, আহ, আহ চুপ। এ মানুহ আহিলে ভোকে ঐ বৰ ভোকে। মানুহ আহিলে, আছে, আছে। এটা আছে।
নাই আমাৰ আমাৰ গাঁৱৰ কুকুৰ খিনিয়ে দেখোন তাতকে ভাল বোইছা অহ
আমাৰ মানে এই অচিনাকি মানুহ আহিলে ই পাগল হৈ যায় যদি তুমি দুদিনমান আমাৰ ঘৰলে আহিলে একো নকৰে আৰু তুমি তাক গচকি দিলেও একো নকয় কিন্তু প্ৰথম মানে দেখা পালে কেতিয়াও নহা মানুহ এটা দেখি মানে একদম পাগলৰ চিনা হৈ যায় মানে
এ মোৰ ভয় লাগে জানা
নাই নাকামুৰে নাকামুৰে সি আকৌ কামুৰিব নাযায় সি কামুৰিবলৈ ভয় কৰে সি আঁতৰ পা ভু ভুকি থাকে তাক একদম খুলি থোৱা আছেতো সিম পোৱাম পোৱালি হতে কামুৱা নাই নহয় আঁত পাই ভুকি আছে।
এ ভয় উম কিন্তু কুকুৰলে ভয় সৰুতে মই সৰুতে কামুৰিছে ন বেজি লৈছোঁ জানা সাতটা কে
কিমান কিমান কামুৰিলে ভালকে দিছে চাগে
ভালকে দিছে মানে পিঠটো পুৰা আচুৰি থৈ গৈছে কামুৰা নাই
নখ লাগিলে নখ
হা অ
পাৰিলে শোৱাইছে মোৰ ধুনীয়াক আচোৰিছে।
হে
অ মই ধুনীয়াকে তে আচুৰিছে মৰমত সাতটা চিলাই এনে সাতটা মেডিচিন ইডেকচন এনেই পৰিছে নেকি
কি কোৱা।
সি মোক ভাল পালে কাৰণে আচুৰিলে নিকি
উম ভাল ভালকে দিছে আৰু
ভালকে দিছে সেইকাৰণে মোৰ কুকুৰ প্ৰতি মানে ভয় লাগে ইয়ে আৰু মোৰ খংও উঠে খুব মাৰো মই কুকুৰক